হেল্ল'।
অ',
কি কৰি আছা?
এই এইয়ে কলেজত যাব ওলাই আছো মই ডিউটি আছো মোৰ।
অ, ডিউটিত পাছ নাই? ক্লাছ নাই?
ক্লাছ আছিলে মানে মেকআপ ডিউটি দুদিন আছে কালি কৰিলো আৰু আজি উম,
আমাৰ আৰু ক্লাছে হৈ আছে ক্লাছত যাব লাগিব নটাত। কেইতাত যাবা দেউতিত?
এতিয়া চাৰে আঠটা।
চাৰে আঠটা?
অহ।
অঁ', ক'ত যাব লাগে ডিউটিত?
এইটো মিৰ্জা।
অহ', কিমানজন যোৱা তাতে?
মানে আমাৰ ফাৰ্চ ইয়াৰতো মানে ডেইলি কিলা হৈ আছে আৰু আমাৰ এইটো থাৰ্ড ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ মেকআপ ডিউটি লগাই দিছে।
অ।
যায় বিশ কিবা পঁচিশজন মান হৈ যায়। বেছিয়ে হৈ যায় নেকি?
ভাত খালে নে নাই
খালো
চ অ অ খালো এতিয়া খালো।
কিহেদি খালে।
অ মই দালি আৰু কিবা কোমোৰা দি খালো। দালি আৰু কোমোৰা।
অ
তুমি কিহৰ লগত খালা।
আলুয়ে আছিলে আৰু দালি।
উম এই আছে উ গৰম দিছে ন বহুত অ অ পোৱা আছে বৰষুণ দিছে নেকি সেইফালে।
হা
বৰষুণ দিছে নেকি। বৰষুণ দিছে নেকি।
বৰষুণ অহ দিয়া নাই অহ
উ আমাৰ ইফালেও ৰ'দ দিছে।
গৰমে ৰ'দ দিছে আৰু ৰাতিটো লাইনৰ আহা যোৱা। গৰম ইমান অহা যোৱা অহা যোৱা মানে লাইনটো। গৰম হৈ আছে ৰাতিৰ
অহ খালো এনেকুৱাই গৰম আৰু গৰমৰ দিন কি কৰা যাব আৰু ৰ'ব ৰ'ব থাকি। উম। এক এক্সামৰ কাৰণে এতিয়ালৈকে পঢ়া নাই আৰু বিশ আমাৰ বিশ তাৰিখৰ পৰা এজন হ'ব বুলি কৈছে মানে এতিয়া কি হয় আৰু ইমান আগৰ পৰাই আমি পঢ়া শুনা নকৰোঁ না পৰীক্ষা আগদিনাহে আমি ৰাতি। চবে পঢ়িব চবে পঢ়ো আৰু।
আমাৰো চবৰে এনেকাইৰে পঢ়ে
উম।
চৰ্দি।
অহ চৰ্দি লাগিছে। ৰাতি ভালকে টোপনি মাৰিব পৰা নাই টোপনি অহা নাই গৰমৰ কাৰণে সেইকাৰণে। সবে এলাৰ্জি হৈছে কিজানি, উম। অ'। ঔষধ খোৱা নাই মানে নাখাওঁ ঔষধ বেছি নহ'লে আৰু এনেই এনেই। কিমান আৰু খাম। হয় । তোমাৰ পেট বিষ কমিল। অ উম। উম হা।
ওচৰত কোনোবা আছে নেকি।
ওচৰত আমাৰ এই দুটা বান্ধৱী আছে আমাৰফালে। কিবা বাচন ধুই আছে। এটাই কথা পাতি আছে।
তুমি ক্লাছত এতিয়া কেইটা বজাত যাবি?
মই ক্লাছত এতিয়া, উ, ন নটা মানত যাম। ইয়াৰ পৰা নটাত। গৈ কনে। আহ, নটাত যাম। যাৰ পিছত ক্লাছ অব আৰু। পৰীক্ষা তিনিটামান খোৱাৰ পিছত এটা বজাত আমাৰ খাব কাৰণে, ব্ৰেক থাকে আৰু। অ, ব্ৰেক দিব। তাৰপিছতটো জিৰণিৰ সময়ত খাই -চাই আহোঁ অলপ জিৰাই, তাৰপিছত আকৌ কলেজত যাব লাগে। দুটা বজাত যাব লাগে। আকৌ তি দুটা প উম, অ, আকৌ যাব লাগে। এ দুটাত গৈ, আকৌ এটা দুটা ক্লাছ কৰে আৰু। তাৰপিছত তিনিটা চাৰিটালৈকে থাকিব দিয়ে। আৰু তাৰপিছত। ৰুমত আহি, এই এনেই কিবা কিবি আগতে বাৰটাতে। মানে আমাৰ্চ বাৰটা, আমাৰ অ, তিনিটালৈ সময় আছিল। কিন্তু পিছে, আকৌ এতিয়া আমাৰ এইটো আমাৰো। এইিলাক ফাৰ্ষ্ট ইয়াৰৰ ডিউটি চলি আছে। সিহঁতৰ,
অ।
সেইকাৰণে আৰু। চবকে মিলাই আৰু। দিছে তাৰ পৰা দুটালৈকে। আৰু বাৰটাত মানে ৰাতিপুৱা নহ। নটা, চাৰে আঠটাত ভাত খালে, বাৰটাত ভোক নালাগে না। সেইকাৰণে আৰু অলপ বঢ়াই দিছে আৰু টাইমটো। ইমান সোনকালে খাবও মন নাযায়।
খাব মন নাযায় কব নালাগে
উম আহ ঘৰৰ চবে ভালে আছে?
আহ, ভালে আছে।
অ', ঘৰত কেতিয়া যাবা
ঘৰত এই গৰম বন্ধ জুলাই মাহৰ লাষ্ট মাহত দিম বুলি ততে দিলে আৰু যাম
আহ
কিমান মান দিন বা দিয়ে দহ দিন পোন্ধৰ দিন মান দিলে ভাল আছিলে
এই ইমানো নিদিয়ে আৰু বেছিভাগ, এক আমাৰো এক মানে একসপ্তাহে দিয়ে
সপ্তাহ নহ'লে দহ দিন আৰু, ইমান মানে দিয়ে
অ', বেলেগ চৰকাৰী কলেজ কিবা বেলেগএইটো কলেজ বিলাক চব একমাহৰ কাৰণে জুলাই কালিৰ পৰাই বন্ধ দিছে একত্ৰিশ তাৰিখলৈকে আৰু আমাৰ লাষ্টতহে
একমাহও নিদে কেতিয়াও
তাকে ঠিকে আছে, ইমান দিন বন্ধ দিনো আৰু কিহে কৰিব আৰু অ', ভৰিব লাগে ইমান ভন সময় আৰু ঘৰত থাকিথাকিও আমনি লাগে
আমনিও লাগে আৰু ইয়াত থাকিলে আৰু ঘৰতো যাও
আহি ইয়াতে অ ইয়াতে আহিলে ঘৰত যাওঁ যাওঁ লাগে আৰু ঘৰত কলে ইয়াতে, মানে তাতে উম, লাষ্টতে দৌৰা, দৌৰি লাগে যায় কিয় ইমান সোনকালে সেই হৈ গ'ল, সেই হৈ গ'ল বুলি কিন্তু আগতে দুই এদিন ঘৰত থাকোতে ই বা কি ইমান দিন কেনেকে থাকিম কেনেকে থাকিম মানে ইয়াতে চবৰ লগত থাকি অভ্যাস হৈ গল আৰু ঘৰত যাই আৰু অকলে অকলে মানে থাকিব লাগে সেইকাৰণে আৰু একিবা এক্সামৰ আহিলে ফাইনেল এক্সমো আহিলে সেইকাৰণে এ, অলপ টেনচনো হয় ঘৰত এ
ছেপ্তেম্বৰ মাহত হ'ব নেকি ফাইনেল এক্সাম
নাই, নাই অ, নৱেম্বৰ, নৱেম্বৰ
উম
যোৱাবাৰ আমাৰ ডিচেম্বৰতে হৈছিল, ডিচেম্বৰৰ তিনি তাৰিখৰ পৰা কিন্তু এইবাৰ নৱেম্বৰৰ পৰা হব কিজানি এনেক বা আৰু কৈছে গম নাপাওঁ আৰু কা হয় হলেতো হলেই আৰু
উম
হা কিমান গৰম দিছে বাপৰে
বৰষুণটো মানে নিদিয়ে আৰু অলপ, অলপ দি পিনে আৰু
অ',
বৰষুণ দিলও মানে
অ', ' কালি আমাৰি কালি আমাৰ ইফালে বৰষুণ দিছে দেইলি বহুত বৰষুণ দিছিল দুটা তিনিটা বজাত, কিন্তু আকৌ আজি একদম ৰ'দটো একদম ভালকে উঠিছে আৰু।
উম।
মানে এইকেইদিন মানে ভালকে ৰ'দ দিয়া নাই কিন্তু গৰমতটো বহুত আছিল, কালি বৰষুণ দিয়াৰ পিছত আজি ৰ'দটো বহুত ধুনীয়া কে উঠিছে আৰু একদম ক্লিয়াৰ।
উম।
একো মেঘ চেঘ নাই আমাৰ ঘৰত।
ব্ৰাইটনেছ ফুল। হাহ।
আহ। ৰাতি কিহেৰে ভাত খাইছা?
ৰাতি কণী দিছিলে আৰু এইফালে আলুৰ চব্জি আছিলে পনীৰ কণি বইল। কালিতো ডিউটিৰ পৰা আহাৰ পিছত ভাত সেইকাৰণে মই ৰঙালাও দি দিছে। খাব মন যোৱা নাই এই এই সেইটো কাৰণে আৰু ৰাতি অলপ খালোঁ।
অ', আৰু মই আৰু ৰাতিয়ে নাখালো।
অ'।
দুপৰীয়া খালো, ৰাতিপুৱাও নাখালো, অকল দুপৰীয়া খাই ৰাতি আকৌ নাখালোঁ।
অ'।
কেতিয়াবা খাবলৈ মন নাযায়।
অ'। এইটো কেতিয়াৰ পৰা আছে?
এইটো আচা আচা দি আত্তা।
অ', সময় হ'লে তেনেহ'লে। যোৱা তেনেহলে উম উম।